হেল্ল' অহ এয়া ধান কেইটামান ৰ'দত দিছিলো ধান লোৱা ছো
অহ।
হেল্ল'
অ, শুনি আছো।
অহ ধান ৰ'দত দিছো এ ধান ৰদত দিছো তাকে অ ৰ'দটো দিছে বাৰু ভাল অহ ৰ'দো দিছো বতাহো মাৰিছে
অ তাকে আমাৰ সেই শুকোৱাই থোৱা থোৱা আ সেই এইটো কি কুটাবলৈহে যোৱা নাই ধান
অ অ মই বোলো ৰ'দটো দিওঁতে শুকাই থওঁ পিছত তেতিয়া কুটা আনিব পৰা হ'ব আও
অ আমাৰো সেই দুবস্তা হেৰি শুকুৱাই থোৱা আছে
পথাৰলে ওলালে এইবোৰ কৰিবলৈ সময় নহব আও
উম তাকে কপা হ'ব সময়
অঁ সেইটো কাৰণে বোলো গোটাই লওঁ আও
অহ ভালেই কইলা এ বিচনাবোৰ কোবাই কিলা পাৰিছো এ ঘাই ঘবোৰ ভালকে চুকতান মাৰি থওঁ বোলো খালো অ
কিহে খালি
ভাত, দালি, বুট ভাজি। পাচলিয়ে নাইকিয়া হৈছে অ।
অ আমি আজি নতুন পাচলি এটাই খালো পাই।
কি পাচলি?
জাতিলাও।
অ লাগিছে নি?
জাতিলাও এটা মই চালো আ জাতিলাও এটা লাগি আছে নহয় অকমানি। তাপা সেই এজনক বোলো পাঅকচোন পাঅক পাচলিয়ে নাই।
অ। তাকেহে আমাৰ হেই দুৱাৰ মুখতে পুলি দুটা হৈ হৈছিলে তা পা মোক কল বাবাক ক'লো সেই হৈ চালি খনৰ ফালে বোলো ৰুই দিবচোন। পিছত হেৰি লাগিব আগত তীয়াকে শাওন, ভাদমহীয়ালে। মায়ে কি উঘালি পেলাই পেলাই দিলে।
অ, আমাৰ সেটো গহা গজা হে। বৰ্তাই হেৰিয়ালে ওপৰলে তুলি দিলে।
আমাৰে দুৱামুখতে হেই হৈছিলে।
অ, মই বোলো নালাগিবই চাগে। গুই কাটিব লাগিব এইটো। তাপা যি দেখিছো ইয়াত এটা লাগিছে।
তাকেহে, এ ইনে হেয় আন চিজনত হলে খাইয়ো ভাল লাগে পাচলিবো। চিজনতহে ভাল নালাগে। উম। তাকেহে।
আজি বৰষুণ দিব নেকি?
জানো মোবাইলত কাইলে পা বৰষুণ আছে কিন্তু। দিলেও দিয়ক দিয়ক এইখন কাইলে পা পা বোকা দিব নহয় আমা।
তৰ মানে ৰূপটো বেলেগ দেখিছো।
অ হেই এইটো কি কয়, কাইলে পা বোকা দিব। কঠিয়াহে তুলিয়ে থকা হৈছে। আকৌ আবেলি তুলিবলৈ যাব লাগিব।
আমা মঙ্গলবাৰ মানৰ পা তুলিবই লাগিব।
অ, আপোনালোকৰ দিব। অ।
বোকা দিব অ।
অ অ। আমা হেই দিন এই ৰাতিপুৱা বাবাই মোচন ধৰিছে হেই যাব লাগে। অই এখন ৰ'দত বা মানুহে কঠিয়া তুলিবলে মানুহে যাব পাৰি নে?
আহ, তাকেহে ৰ'দডাল দিলে গৰমো আছে কেনেকেনো কি কৰিবাও এনেকে দিলে পথাৰত কেনেকে থাকিম ।
তাকে কালি দুপৰীয়া হেৰি এইটো কি কয় এ দুটামান বজাত। পথাৰলে মাকে মোকে কৈছে পথাৰলে যাব লাগে বোলে সেই কঠীয়া তুলিবলে। ৱ ৰ'দ খনত বাও কঠীয়া তুলিব যাব পাৰে নে? বাবাই কৈছে সেই চবৰে বোলে দেহাই একেইহে বোলে।
তাকে
চবৰে দেহা একে এতিয়া আকৌ অ নিজে অত' ৰ'দখনত গৈছে। নকবলে মানুহ নাই। ইমান ৰ'দ খনত আহি যে বেমাৰত পৰিব, বেমাৰত পৰিব বুলি। তাপা আমাকো মানে সি কঠিয়াবোৰ তুলিবলেও বেয়া। চপৰাই চপৰাই আহিছে বোকা। উম। চপৰে চপৰে আহিছে বোকা। মাৰিলে নেযায় পানী নাই। আইঔ পাৰিলে পাতলকে।
তাকেহে।
কি?
অ। কঠিয়াবোৰ বেয়া। আমা বা কি গতি ধৰি আছে কব নোৱাৰো, কঠীয়া তুলি চালেহে গম পাম আও।
অ।
ওলাই কঠীয়া পা
তাকেহে। কঠিয়াবোৰ তুলিবলৈ ভাল নহলে বেয়া। তুলিবলে ভাল হ'ব লাগে তেতিয়া তুতেও তুলি
তাকেহে। কঠীয়া পাৰি থৈ আহা পা সেই আজিলেকে উ যোৱাই নাই চাবলৈ।
উম, পেহীহঁতৰ কঠিয়াবোৰ ইমান ভাল হৈছে। সিহঁত লৰা লৰিকে তুলিছে অকল দাদাইহে তুলিছে সিহঁতৰ। ইমান পটক পটককে বোকা নাহে মাটিও নাহে আহো আনো বুলিহে মাটিকন আনে হেনো ভাল মাটিকন আহিলে আমাৰ মাতি যিকন আহিব নেযায়ে ৰাম ৰাম।
তাকেহে তেনেকুৱা আমাৰ কি গতি ধৰে কব নোৱাৰো। তুলি চালেগেহে গম পাম আৰু।
অ'। তাকেইতো।
উম, আকৌ কঠাল আনিছিলা নাই? কঁঠাল খালা নাই?
কঁঠাল অনা নাই নহয় এই কঁঠাল হয় পাঁচ ফুটা হেৰি ঘৰত খাইছিলো এইখিনি খাই আছিলো তাৰপা যি গতি মোৰ ৰাতিটো নাখাও আৰু দেই ।
কালি ববৌয়ে ভাঙিলে।
ক'ব নোৱাৰোঁ ববৰ ঘৰ নহয় বেলেগৰ ঘৰত।
অ', অ' মোৰ সি ববুয়ে মাতিছিলে খাবলৈ। তাৰপৰা মই বোলো ই বাকলি এইখন ৰ'দত কেনেকে খাওঁগে হেৰি নহয় আকৌ পথাৰলৈ যাব লাগিব হেৰি কঠীয়া তুলিবলৈ আবেলি যাবলৈও নহয়। দুপৰীয়া ইমান ৰ'দ দিয়ে ঘৰ পৰা ওলাবলৈকে নহয়। তাৰপা তেনেকে গলো অ'।
নও খাব বোলো পৰশি খাই মোৰ যি গটি ৰাতিটো শুবয়ে পাৰা নাই গৰমত চাতি কৰি আছো পাচ খাইছিলো খাই পেলাই যি গতি গৰমত।
তাকেহে আমাৰ এটা আনি থোৱা আছে আমাৰো এটা আনি থোৱা আছে পকা নাই ভালকে, হেৰি বোলো এইটো কি কই পকিলে, হা
সিহঁতৰ ঘৰৰ পা
সিহঁতৰ ঘৰপা নহয় বেলেগে এঘৰপা
অ।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
তাৰ পৰা হেৰি এইটো কি কয় কালি সি মোক পঠাৰৰ পৰা আহোতে মোক কৈছে অ' নবৌ কি হ'ল কথা নানিলা যে। মই বোলো ৰবা দাদাক পঠিয়াম তাৰপৰা সি টো কি কয় কঁঠালটো পকাই নাই মোৰ হেৰি মোৰ গাই আছে এটা কঠাল আছে। আৰু কঁঠাল কেলে মই বোলো কঁঠাল নাখালেও গুটি গিতায়ে লাগে কঁঠালটো দৰকাৰ হ'লে গৰুৱে খাওঁক।
সিহঁতৰ কঠাল খাবলৈ ভাল খাবলৈ নাপালো মই সেয়াহে গৰমৰ যি গতি
এ ইমান গৰম দিলে কঁঠাল খাব নোৱাৰি নহয়।
উম গমাৰ খালৈ চাতি পুতি
অ'। আমাৰ হয় ধান বোৰ ৰ'দত দি পেলাই এই দুৱাৰ মুখত একণতে থৈ দিয়া আছে সিদিনাখনে মই ঘোৱালো এডোখৰতে থলো এতিয়া ঘনচিকা চৰাইবোৰে একদম
তাকেহে। আমি এতিয়া বাৰিষা খানা এটা খাম।
ও, ক'ত বাৰিষা খানা খাইগে?
অ' পথাৰলৈ ওলোৱাকে খানা এটা খাই লোৱা আহক খামগে জেগা চাই পেলাই।
খক খক পঠাৰলৈকে যাব বোকালৈকে যাব পঠা বোকাতে খাবগে।
বোকা নহয় পাহাৰত আছে ইমান ধুনীয়া-ধুনীয়া জেগা কিহৰ কাৰনে খাম আকৌ।
খা যদি আহি যাবি।
বোকাখন, বোকাখন নেওচি পেলাই যাবলৈ ভাল হ'ব পাহাৰত হেৰি খাবলৈ -খানা খাবলে।
অ, অ খানা খাবলৈ ভাল হ'ব বোকা। পানী আছে ওচৰতে ধুইদিলেই হ'ল, পানী আছে ওচৰতে ধুই দিলে হ'ল।
তাকে হে।
দিগদাৰ নাই নহয়।
উম।
উম। তাকে সে দুপৰীয়ালে খানা কিহৰ?
দুপৰীয়ালে খানা জানো কিহৰ হেৰি এটো কি কয়, তোমাৰ কাপোৰ ধুইহে আছিল, অ মাছ তিনটা বাবাই আনিছিলে জানো কি হল পানী চাঙতে দেখিলো, এতিয়া আছে নাই গম নাপাওঁ। মায়ে নে সেইখন।
অ, পুৰিবলৈ কচোন পুৰিবলৈ পিট পুৰিবলৈ ক পুৰিবলৈ ক পিটিকা কৰিবলৈ।
জানো কি কৰিলে গৰৈ মাছ তিনিটা পানী চাঙটে দেখিলো। তাপা কাঁহী কিনাৰত নাপালো। কাঁহী কিনাৰত নাপালো, মায়ে কি কৰিলে নাজানো।
পেলাই দিলে চাগে।
জানো কি কৰিলে।
উম।
চবে ৰাতিপুৱা আঠটা বজাতে ভাতৰ কাৰণে হুলস্থুল লগাব লাগিলে আৰু তাকে বাবা সেই ৰাতি পুৱাই ভাতৰ কাৰণে আঠটা বজাতে হুলস্থুল লগাব লাগিলে ইমান দেৰিলৈকে ভাত হোৱা নাই। তাৰপা হেৰিয়তে এইটো কি কয় এই বুটৰ ভাজিত নিমখেই নিদিলে।
ভাল কৰিলে দে।
তাৰপা কাঁহী কিনাৰত নিমখ অকণ মোক ভাতৰ কাঁহীত দি থৈছে কিনাৰতে মই ভাবিছো খাবলৈ দেখোন কাঁহী কিনাৰত একো দিয়া নাই নিমখ অকণ আকৌ কেলে দিছে! তা টাপা বুটকেইটা খাইছো চোন নি নহয় মা বোলো অ মা আৰু নিমখ দুখোন বুটৰ ভাজিত নিদিলে, মায়ে কৈছে কাহী কিনাৰত দি থৈছো বোলে।
সানি ল, তাকে সানি পেলাই খা।
আছে।
উম, লোৱাই ফোন কৰিছিলে নি?
ল'ৰাই ফোন কৰিছিলে, অ।
অ।
তাপা
মই সুধিছো বালেও কৈছিলো, কৈছিল ছিলে বুলি কৈছে মই বোলে কেলে জানো, তহঁতৰ পইচা অ পেমেন্ট আহিছে নি?
হা হেৰিটো কি কয় মোৰ ৰিচাৰ্জো কাটিলে যোৱা নিশাই তাৰপৰা আকৌ কাইলে ৰাতিপুৱা ফোন কৰিছে মোক বোলো সেই ৰিচাৰ্জটো কৰি দিয়া হো তিনিশ টকা এটা দিম পঞ্চাশ টকাৰ পিছত দিম বোলো।
অ, অ, পইচা নিলে?
পইচা নাই দিয়া, আজি হেৰি এইটো কি কয় পাতৰ বিল হবলৈ আজি কেই তাৰিখ, আজি শনিবাৰ হে হয় নাই? চাৰি তাৰিখ, সোমবাৰে হ'ব চাগে।
সি কৈছে পইচাটো লৈ যাওঁনগে। সেই কাৰণে কৈছো আকৌ।
অ, নহয় হেৰি অ এইটো কি কয় মই ৰিচাৰ্জ কৰিবলৈ থৈ দিছিলো তিনিশ টকা এটা। তাৰপা পঞ্চাছ টকা এটা মই কবাৰ পৰা মিলাম বুলি ভাবি আছিলো, পইচা নাই। তাৰপা সেইটো কাৰণে মই বোলো পিছত মই তোমাক দি দিম পঞ্চাছ টকাটো। এতিয়া বোলো সেই কৰা নহয়। ৰিচাৰ্জটো কৰি দিয়া নহলে ৰিচাৰজটো নাথাকি ন নহয়েই যে। আজি-কালি আকৌ এদিনহে দিয়ে। পাছদিনা আকৌ আউট গয়িং, ইনকামিং কাটিয়েই দিয়ে নহয়।
কাটিয়ে দিয়ে। পইচা নাথাকিলেও দিগদাৰ এখন, বৰ দিগদাৰ হয়।
উম, বাৰিষা এনেই দিগদা।
বায়ে ফোন কৰিছিল।
অ মই হেৰি এইটো কি কয় এনে পাতিছিলো বাৰ লগত। ঘৰ মুচি আছে হেনো মুচি আছে হেনো। তাৰ পা হেই ছোৱালী আহিবলে লাগে। বায়ে বোলে এইদাল ৰ'দত নালাগে যাবলে বেমাৰ হ'ব। তাই নেমানে। বোলো হ'ব থাক থাক এইকেইদিন। বোলো আমি বিয়ালে গলে লৈ আহিম।
তাকেহে। তাৰ এনেও বন্ধ দিলা ল'ৰা-ছোৱালী বিলাক এনেও মোমায়েকৰ ঘৰলে আহিবলে বিচাৰেই।
বিচাৰেই এনে তেনেকে আহিবলৈ নাপায়। তাকে এনেই তেনেকে আহিবলৈ নাপা বন্ধ তেনেকে নাপায়। হয়ও হেৰিয়ত তেতিয়া আহিছিলে। তেতিয়া ভালকে মোৰ বেমাৰ হল কাৰ ঘৰলে গ'লেও থাকিবলৈও নাপালে ভালকে।
নেপালে অ সেইটোৱে।
সেইটো কাৰণে বোলো হেৰি থাক এইকেদিন।
কি কৰি আছ এতিয়া?
ঘৰ সাৰি আছো।
অ, চাহ খাব নাই হোৱা।
নাই হোৱা। ৰাতিপুৱা এবাৰ সাৰিলোঁ আকৌ। এহেত ওলাই যোৱাৰ পিছত চো চান মাৰি আকৌ সাৰিছোঁ।
ৰাতিপুৱা এবাৰ খালি।
অ।
হেল্ল'
তাকে খালো, খালো। আই অ যিহে গৰম হৈছে। হেৰি নেমু চৰবতকে খাব লাগে। ভাল হৈছে। তাকে নেমু এবাৰ নাই অ।
নেমু টেঙা
অ, আপোনালোকৰ ঘৰত আছে জানো?
মোক কালি হেৰি নবৌৱে দিছিলে ঔ খিনিলে মাতি পেলাই বোলে নিয়াহি নেমু। নবৌ চাৰি, পাঁচটা মান দি পঠিয়াইছে।
তাকে আমাৰ ঘৰতো নাইয়ে, হেৰি এইটো কি কয় কেইটা আছে জানো গছতে চৰবত অকনহে খাব লাগিছিলে গৰমত।
আহ কেঁচা নেমু নহয়, পকা নেমু।
অ। তাকেহে।
পকা নেমু, কেঁচা নেমু নহয়।
অ। ইমান গৰম দিছে। ৰাম ৰাম! এই তাঁত লগোৱা কেইজনীয়ে তাঁত কেনেকে বৈব বব বাৰু। ইমান হেৰিয়ত গৰম খনত তাঁত লগাবলৈ উৎপাত লাগিছিলে নহয়।
এ তাঁত বোৱাই নাই, তেনেকেই আছে। গৰম এচাতি তাত বয় কেনেকে? অকমান বোলে অ' অকমান বোলে বৈ পেলা